মই আছো। ৰ'বা চাহ খালো এতিয়া তুমি?
অ আছো এনেই আছো বৰ্তমান মানে এখন কিতাপ চাইছিলো
কি কিতাপ চাই আছিলা বাৰু
কিতাপ মানে এনে ধৰা আমাৰ মোৰ ল'ৰাটোৰে হয়।
আচ্ছা আচ্ছা অ ল'ৰাটোৰ হয় ল'ৰাটোক পঢ়োৱা তুমি পঢ়োৱা ন
হয় হয় মই পঢ়াওঁ
পঢ়াত কেনেকুৱা পিছেহি
পঢ়াত ঠিকেই আছে বাৰু এতিয়া সৰু আছে এতিয়া অংকুৰ পাইছে।
অ এতিয়া আৰু ক'ব পৰা হোৱা নাই দিয়াচোন বহুত সৰু আছে ন স্কুল পাইছে বুলিহে ক'ব পাৰি আৰু এতিয়া
অৱ এইটোৱে
অ তোমাৰতো আৰু ৰাতিপুৱা সময়খিনি আৰু ৰাতিপুৱাৰ সময়খিনি তুমিতো আৰু ল'ৰাটোৰ লগতে ব্যস্ত থাকিব লাগে ন
অৱ একেবাৰেই আৰু নকবা আৰু মানে
আৰু সেই তেওঁ মানে মাকবোৰত যিমান একদম মানে মানে শুৱা দোৱা লাগে ন একদম টিফিন দিব লাগে ল'ৰাৰ গা ধুৱাব লাগে একদম জানো দিয়া, আমি আগতে স্কুল যাওঁতে মাহঁতক দেখিছিলো নহয়।
হয় হয়
উম তুমি স্কুলোত অনা নিয়া কৰা নেকি নে তোমাৰ আহ পতিয়ে কৰে পতিদেৱে
কি কৰে বুলি কলা
তোমাৰ স্বামীয়ে কৰে নেকি তোমাৰ ল'ৰাক অনা নিয়া স্কুলৰ
অৱ স্বামী কৰে কেতিয়াবা ময়ো যাওঁ বাৰু নোযোৱা নহয় আনিব
অ আচ্ছা আচ্ছা তুমিও যোৱা ন যাব লাগে দিয়া ভালে
অ বেছিভাগ স্বামীয়ে কৰে
অ ভালেই দিয়া তোমাৰ স্বামী স্বামী কি কৰিছে?
স্বামী অলপ ওলাই গৈছে।
অ আচ্ছা আচ্ছা ওলাই গৈছে। তোমালোকৰ সেইখিনি ভালেই দিয়া ন তোমালোকে যে ফ্লিপকাৰ্ট মিনিচ বুলি যে আছে। তোমালোকেতো তাতে বস্তুবোৰ তোমালোকে তাতে বস্তুবোৰ মানে তোমালোকে অৰ্ডাৰ কৰা ন
সোনকালে আহি পায়, দহ মিনিটত আহিয়ে পায় মানে অৰ্ডাৰ কৰিলে।
অ, ইমান সুবিধা হৈছে। আজিকালি কিন্তু এই অনলাইন বজাৰ কৰা, কৰিব পৰা এইটো ওলোৱাৰ পৰা মানে বহুত সুবিধা হৈছে। এতিয়া মানুহ বিলাকৰ, ইমান মানে সুবিধা হৈছে। এতিয়া মানে মোৰ কি হৈছে জানা নে, তোমাৰ এই তোমাৰ অনলাইন মই বজাৰ কৰি-কৰি মানে এতিয়া দোকানত মই যাব ভালে নোপোৱা হৈছোঁ। মোৰ এনেকে মোবাইলত চাই চাই একদম অহ ইমান আৰাম। নায়ক এতিয়া বহি-বহি একদম মানে কোনত এ চাই-চাই কোনটো ভাল লাগিছে, বেয়া লাগিছে সেইটো তুমি অৰ্ডাৰ কৰিলা। তাৰপিছত তোমাৰ ঘৰলৈকে আহি দি যাব। তোমাৰ মানুহৰ আৰু কি লাগে কোৱাচোন? নাই তোমাৰ কিবা খৰচ হৈছে নেকি? একো খৰচীয়া নাই-নাই তোমাৰ কিবা কষ্ট আছে বা তোমাৰ কিবা গাড়ীৰ তেলৰ কিবা খৰচ আছে ন, একো খৰচে নাই তোমাৰ। ঘৰলৈকে আহি দি যায়।
সেইটোৱে হেইটোৱে বহুত সুবিধা হৈছে উম। ঘৰত বহি এ অকল কৰিব পাৰিম। আজিকালি ওলাই যাব একো দৰকাৰেই নাই ন।
অ, দৰকাৰেই নাই আৰু মানে কি জানানে তোমাৰ এই অনলাইন যিটো বজাৰ কৰো ন আমি, তাত মানে বহুত কিছুমান বস্তু বহুত কম সময়ত পোৱা যায়, তাত কিছুমান মানে কুপন থাকে ন। সেই কুপন বোৰ মানে তোমাৰ অ, দিলে মানে, বহুত মানে কমত পোৱা যায়। সেইটো মানে-মানে ভাল আৰু মানে, উম' তুমি এতিয়া অ তুমি এতিয়া দোকান এখনত যোৱাচোন, যিটো দাম লিখা থাকে নহ সেইটোৱে দিব লাগে কিন্তু আৰু অনলাইন বজাৰ কৰিলে আৰু সেইটো নালাগে আৰু সেইটো সেইখিনি বহুত খিনি সুবিধা আৰু নহ।
অ বহুত খিনিয়ে সুবিধা হৈছে বাৰু।
উম' আৰু কিছুমান তিৰোতা মানুহে ধৰা কিছুমান তিৰোতা মানুহে ধৰা ওলাই যাব নোৱাৰে নহ। গিৰিয়েক, অ গিৰিয়েক নহ'লে মানে ঘৰত নহ'লে দিগদাৰ হৈ যায় দিয়াচোন, বজাৰ পাতি কৰিবৰ কাৰণে। এতিয়া সেইটো বহুত সুবিধা হৈছে এতিয়া।
উম' বহুত সোনকালে আহি পায়, ইমানে লৈছে। মিনিটত আহিয়ে পায় মানে, আৰু বাৰ মিনিটৰ ভিতৰত
আচ্ছা-আচ্ছা হা। বাকী তুমি আজি জিমত কি কৰিলা পিছে?
অ, জিমত কৰিলোঁ অলপ, ব্যায়াম কৰিলোঁ।
অ, জিমৰ পৰা আহি কি খালা পিছে?
জিমৰ পৰা‌ এই ফ্ৰুটচ খালোঁ মই কলোঁ তোমাক। কিছুমান মানে ফল-মূল খালোঁ। অ, ফল-মূল। ফল-মূল খালোঁ, কঁঠাল খালোঁ, আম খালোঁ তেনেকা উ
অ মই খোব খাবলে ভাল পাওঁ মই কল খাবলৈ বহুত ভাল পাওঁ। তুমি
মই মানে ইমানও ভাল নাপাওঁ খাওঁ আৰু মানে৷
বাকী তুমি পৰীক্ষাৰ কাৰণে অলপ তৈয়াৰ-তৈয়াৰ কৰিব পাৰা নিজকে৷
ভাবিছো-ভাবিছো তুমি কলা যে তেতিয়া ভাবিলো মই অলপ ত কৰিব লাগিব অলপ৷
অ অলপ নহয় গোটেইখিনি থালি বাকি দিয়া৷ মানে ছোৱালী মানুহৰ বহুত মানে এইটো গুৰুত্বপূৰ্ণ যে মানে নিজে নিজৰ শৰীৰৰ ওপৰত থিয় হ'ব লাগে আত্মনিৰ্ভৰশীল হ'ব লাগে।
মানে ছোৱালী মানুহৰ কোনো নিজৰ নাথাকে জানা তুমি না। তোমাৰ মা-দেউতাৰ বাহিৰে তোমাৰ কোনো নিজৰ হ'ব নোৱাৰে। আজিকালি মা-দেউতাও নহয় নিজৰ। নিজৰ বুলি তোমাৰ একো নাথাকে ন। অ নিজৰ যদি তোমাৰ একো নাথাকে নহ। তুমি মানে একদম মানে শূন্য। মানে সঁচাকে দিয়া আজিকালি মানে আ। আত্মনিৰ্ভৰশী হ'ব লাগে, তেতিয়া ন মানে ছোৱালী কাৰণে বেছি গুৰুত্ব। ল'ৰাটোৰ কাৰণে এতিয়া ল'ৰাটোৰ ইমান এটা মানে সমস্যা নাই ল'ৰাটোৱেই দিয়াচোন। ক মানে পিতৃ-মাতৃ ধৰা হওক। সকলোবোৰ পাই যায় ন ছোৱালী মানুহটো নাপায় সেই খিনি বস্তু ন ত ছোৱালী মানুহে। কৰিব লাগে মানে আৰু মানে ছোৱালী মানুহে মানে এই তোমাৰ। বিয়া নোহোৱাতকৈ মানে তোমাৰ অসফলতা হোৱাত হোৱাতয়ে হৈ পৰি লাগে মানে।
হয়, হয় নিজে মানে নিজৰ ভৰিৰওপৰত থিয় হৈ মানে বিয়া অহাটো ভাল আৰু
অ হবি তে। তুমি যদি নিজে মানে তোমাৰ টকা পইচাৰ ফালৰ পৰা তুমি মজবুত হব পৰা ন। তেতিয়াহ'লে তুমিতো বিয়া নহলেও কথা নাই। গম পাইছা নে নাই এইটো কথা আজিকালি যিহে লৰাবোৰ বিশ্বাস কৰিব পাৰিবা তুমি।
সেইটোৱে বাৰু মনে বিচৰা পোৱটো টানেই হৈছে। আজিকালি আজিকালি। মানে এটা পেটত এটা সেনেকুৱা আৰু ধৰিব নোৱাৰি।
অ সেনেকুৱা আৰু মানে তুমি তোমাৰ মানে টকা পইচাতে থাকিলে মানে। কি হয় তুমি যেতিয়া যি মানে তুমি এ মানে।
কি কৰিতো যেতিয়া যি মানে তুমি মানে। টিউচন ল'ব বিচাৰা তুমি ল'ব পাৰা উম সেইটো সেইটো এটা ভাল। অ অ সিদ্ধান্ত সিদ্ধান্ত অ অ যি যি সিদ্ধান্ত ল'ব। তুমি ল'ব পা আৰু সেইটো এটা ভাল দিয়া বহুত ভাল।
ভাল ভাল এতিয়া আৰু মানে কি আৰু মানে তেতিয়া নিজৰ। তাৰ মানে নিজে আত্মনিৰ্ভৰশীল হোৱা যায় ন। এটা কৰিম বুলি কৰিব পাৰি মানে। এটা বস্তু লাগিলে নিজে ল'ব পাৰি কাৰো মানে ওচৰত হাত। পাতিব নালাগে আৰু সেইটোৱে। এনে ছোৱালী মানুহ কিমান লাগতিয়াল বস্তু থাকে। সেইটোৱে আৰু।
তোমাৰ লগৰ এজনীয়ে বেংকত পাইছে ন। চাকৰি পাইছে ন অ বহুত ভালেই। এতিয়া আৰু ন তাইতো বহুত খিনি কষ্টও কৰিছা ন বহুত টাইম তাই পঢ়িছেই দিয়া বেলেগ। বাকীবোৰ চব বাদ দিছে।
নিজৰ ফালৰ পৰা উম। পুৰা দিছে আৰু নিজৰ ফালৰ পৰা যিখিনি পাৰে সেইখিনি পূৰাই দিছে আৰু।
অ ঠিকেই দিয়া কষ্টৰ ফল পাইছে দিয়া।
উম আমাৰ এই গাঁৱলীয়া বেংকতে পাইছে।
অ ভালেই দিয়া গাঁৱলীয়া বেংক। ন মানে তোমাৰ এই যে বেছি সোনকালে মানে তোমাৰ অ মানে। ওপৰৰ মানে তোমাৰ শাখাত যাব পাৰি গম পোৱা নে নোপোৱা এইটো কথা।
অ পাব তাই আৰু কিবা পঢ়ি আছে বুলি কৈছে ঘৰলৈ যাব আৰু।
মানে কি সিহঁতৰ যিটো বিভাগ ন সিহঁতৰ বিভাগৰ ভিতৰতে মানে সিহঁত মানে। পৰীক্ষা পাতে তাত।
ত সেই পৰীক্ষাবোৰো দিহে পৰীক চব বোল শ্ৰেণীত যদি ভাল হোৱা ন' তুমি মানে ওপৰৰ শাখাত যাব পাৰা বহুত ভাল হ'য় মানে।
উম, উম হ'য়, হ'য় তাই কৈছে বাৰু মোক। হ'য় উম
অঁ
ভালে হৈছে আৰু সেইদিনা চাৰিচকীয়া বাহন এখনো ল'লে।
অঁ- বাপৰে বহুত ভাল লাগিল দিয়া শুনি অঁ। ভাল লাগিল দে দিয়া ন' ছোৱালীবোলে উন্নতি কৰিলে বহুত ভাল লাগে ন'?
ভাল লাগে, ভাল লাগে, ডাঙৰ বাহনে লৈছে বাৰু।
অঁ ভালেই দিয়া, অঁ ভালেই দিয়া এতিয়া আৰু মানে এতিয়া আৰু তাই বিয়া বাৰু হোৱাত একো চিন্তা নাই আৰু ভালদৰে নিশ্চিন্ত মনে হ'ব পাৰিব দিয়া ন'? এতিয়া চাকৰি পাইছে যেতিয়া ল'ৰাও ভালে পাব দিয়া আৰু আজিকালি ল'ৰাবোৰে আৰু চাক চাকৰি কৰা ছোৱালীহে বিচাৰে ন'?
হ'য়, হ'য় সেইটোৱে অঁ ভাল ল'ৰাই পাব বাৰু।
অঁ ভালেই দিয়া, ছোৱালীবোৰৰ ভাল হ'লে, ভাল লাগে দিয়া।
উম, ভাল লাগে সেইটোৱে আৰু।
অ সেইটোৱে দিয়া আৰু।
বাকী তুমি পুৰা পঢ়ি আছা মানে?
অ মই নিজকে প্ৰস্তুত কৰাই আছো ৰ'বা, চাও কিমান খিনি সফল হ'ব পাৰো, সফল নহ'লেও মানে, মোৰ এইটো মানে, মোৰ প্ৰস্তাব নালাগে আৰু পিছত। মই যে মই চেষ্টাই নকৰিলো।
অ কৰা কৰা চেষ্টা কৰাৰ, চেষ্টাৰ অসাধ্যে একো নাই।
উম, মোৰ কি জানা তুমি? মই সফল যদি নহওঁ, মই যদি মই চা কৰি নাপাও মোৰ এটাতো জ্ঞান বাঢ়িব ন'। যথেষ্ট খিনি মোৰ মানে জ্ঞান হ'ব। উম, পিছতে মানে মোৰ এক একো মানে, কোনো ধৰণৰ মানে, প্ৰস্তোৱা মনোভাৱটো নাথাকিব। এতিয়া মই, এম সময় থাকোতে মই আকৌ চেষ্টা টা নকৰিলো মানে নিজৰ ওপৰত যেতিয়া মই মানে খং কৰিব নোৱাৰো আৰু মানে উম
সেইকাৰণে তুমি মানে অ আৰু চেষ্টা কৰা। পৰীক্ষাটো দিয়া চাই লোৱা।
যোৱাবাৰ মানে কি জানা? তোমাৰ, মই দুদিন মান এটা কাম কৰিলো ৰ'বা। তোমাৰ অ এ মানে সেই হ'য়, বেচৰকাৰী হ'য়। তোমাৰ বেচৰকাৰী কামবোৰত মানে ই- মান কষ্ট ন'। যিমান খিনি তুমি কষ্ট কৰা ন' সেইখিনিৰ মূল্য তোমাক নিদিয়ে। মূল্যত একেবাৰে মূল্য নিদিয়ে। একেবাৰে মূল্য নিদিয়ে যে, তুমি ইমান কষ্ট কৰি কাম কৰা ন' সেইখিনি উচিত পাপ্যটো পালে ভাল লাগে দিয়াচো
ভাল লাগে, ভাল লাগে, সেইটোতো হ'য়ে বাৰু উম, সেইকাৰণে কৈ কষ্ট কৰা চৰকাৰী চাকৰিয়ে লোৱা।
তাকেই দিয়া, তাক কে মক্ মানে, এইকেইদিন মই কাম কৰিব গৈ মানে, মই মানে, এনেকা লাগিছে নহয়। যে মই মানে, পঢ়িমে আৰু
অ হ'য়
সেইকাৰণে মই পঢ়ি আছো এতিয়া। এই বেচৰকাৰী কাম বোৰত মানে, কি জানে নে? বহুত যোৰ দিবা ভালকে পঢ়া -শুনা কৰা ন' ফা মানে, এম বি এ কৰা তেতিয়া মানে তোমাৰ, ভাল ভাল মানে সুবিধা বিলাক তেতিয়া মানে, ভাল ভাল সুবিধাবোৰ পোৱা যায়। বেচৰকাৰী মানে, বেচৰকাৰী ক্ষেত্ৰত। কিন্তু মানে, তুমি যদি মানে, নৰ্মেল মানে সাধাৰণতে মানে তুমি সাধাৰণ কৰা পঢ়া শুনা কৰি যদি তুমি মানে চাকৰি কৰা ব্যৱহাৰ কৰা তেতিয়া মানে ভাল ইমান এটা সুবিধা নোপোৱা তুমি মানে তোমাক তুমি যেনে যেনেকোৱা চাকৰি কৰিব বিচাৰা সৰু অ তুমি যদি সৰু পৰা কৰি কৰি থাকা ন তেতিয়া তোমাৰ বেচৰকাৰী ক্ষেত্ৰত তোমাৰ লাভ আছে তোমাৰ এতিয়া আৰু কিন্তু তুমি যদি মই য এতিয়া তাৰ মানে গৈ পিনে যদি মই ভাল এটা পষ্ট মানে কৰিব বিচাৰো ভাল এটা সেই এটা লব বিচাৰ তেতিয়া মানে ইমান এটা মানে সহজ নহব মোৰ কাৰণে
হয় হয় ঠিকেই ভাবিছে বাৰু মানে আছে বেচৰকাৰীও বহুত ভাল ভাল ভাল ভাল কোম্পানী বোৰত আছে আছে বাৰুে বেচৰকাৰী
আছে আছে আছে ভাল ভাল আছে তোমাৰ আছে দিয়া
বাকী তোমাৰ শিক্ষা শিক্ষাতো থাকিব লাগিব বেছি ঘৰতৰ তাতো
অ সেই সাগৰা অধাটোতো মোৰ এতিয়া স্নাতকোত্তৰ মানে ডিগ্ৰীটোৱে লৈছো বাকী আৰু মানে মোৰ মানে বহুত বেয়া লাগে জানে নাই মানে ইমান কম পঢ়িলো মানে মোৰ আকৌ আকৌ পঢ়িব মন যায় মোৰ মানে তোমাৰ মাষ্টাৰ ডিগ্ৰী কৰিব মন যায়